অ এই নাই ঘৰত আহিলো জাষ্ট এ এই নতুন চাহ খালো এই নিউজটো শুনা পালানা আমাৰ এই গুৱাহাটীত যোনটো তোমাৰ গ্ৰীণ বাছৰ লয়
অ অ হয় হয় গ্ৰীণ বাছৰ যে কেনেকোৱা তোমাৰ এ মানুহ চানুহে কৰি দিছে যে মাৰি দিছে বহুত মানুহক এনেকোৱা উম আঘাত কৰি দিছে এনেকোৱা ম মই চাইছিলো তোমাৰ নিউজত এতিয়াতো তোমাৰ নতুন ৰুল ওলাইছে ন কিবা গ্ৰীণ বাছৰ যে এ লেফ্ট চাইডে দি চলিব বুলি
অ এ এইটো নিউজটো যোনটো তিনিমাহ আগতে এটা ষ্টিমাৰ আছিল ইনষ্টাগ্ৰামৰ এই বন্ধু ষ্ট্ৰীম বুলি কিনে ই মানে ভিডিঅ' বনাইছে যে গুৱাহাটীত যেনেকে গ্ৰীণ বাছ কেইটা আহিছে, এইগিলা মানে এনেকা চলিব নালাগে বহুত- মানে দিগদাৰ হয় মানুহবিলাক চলাওঁতে। এটা লেনত এটা লেন, ছেকেড লেন, থাৰ্ড লেন তিনিটা লেনত- গাড়ীকেইটা, বাছকেইটা সোমাই দিয়ে, গাৰেজত জাগাই নাই, এম্বুলেন্ঞ্চত জাগা নাই। ই মানে ভিডিঅ' বনাই কিনে- ই ভিডিঅ' বনাই খিনে কৈছিল যে এম্বুলেন্ঞ্চ কেইটাক যাবা ৰাস্তা দিবা লাগে। বাছকেইটা এটা লেনত চলিব লাগিলে ট্ৰেনত।
অঁ, তাকে সেইটোৱে ত।
এতিয়া চৰকাৰে এতিয়া ওলালা ত দেখা পাই কেনে ন এতিয়া।
উম উম, অঁ সেইকাৰণেইতো এতিয়াতো- তোমাৰ মানে এই নিউজত মানে এতিয়া যে দেখাইছিলে যে তোমাৰ এই যে কিমান মানে মানুহক- যে মাৰি দিলে। সেইকাৰণে তই এই বাছৰ এইটো কৰি দিলে আৰু এইটো বাছত উঠি এনেও ভাল নালাগে। এ চি থাকে যে আৰু এচি কেতিয়াবা-
এচি এচি এচিটো- উম, এ চি যেতিয়া আৰম্ভ হৈছিল নতুন নতুন কে তেতিয়া ভাল লাগিছে।
উম উম। এতিয়া ভাল নালাগে আৰু সেইটোত মানে কেনেকুৱা উশাহ বন্ধ হোৱা ন যেন লাগে ন। বাছত গ'লে। উম মানে হলে তোমাৰ আজিকালি মানে তোমাৰ কি হ'ল- বাহিৰা দেশত তোমাৰ বহুত ইলেক্ট্ৰিক বাছ, ইলেক্ট্ৰিক গাড়ী সেইবোৰ চলে ন। সেইকাৰণে মানে তোমাৰ ইয়াতেও এনে ডেভলপ কৰিব বিচাৰি আছে। সেইকাৰণে ইয়াতেও এনেকা চলে। হ'লেও মানে তোমাৰ এই বাছতটো বেছি এইটো হল। আমাৰতো জাগা, ৰাস্তাবোৰ সৰু সৰু আছে ন। আৰু তোমাৰ বাহিৰা দেশত ইমান গাড়ী নচলে, তোমাৰ তাতে বহুত গাড়ী কমহে চলে। আমাৰ ইয়াত- মানে ইমান গাড়ী বেছি এইটো হৈ গ'ল।
এইটো চৰকাৰে ভাবছে, চৰকাৰে ভাবছিল যে আমাৰ মেট্ৰ' এৰিয়া বাছ কেইটা নতুন নতুন আনো। মানুহকেইটা অলপ মানে অলপ গৰমত কষ্টতটো কমক। বাছটো মানে ইমান আনলিমিটেড বাছ হৈ গ'ল, এটা লিমিটেড বাহিৰত হৈ গল।
অঁ অঁ আৰু আজিকালি তোমাৰ চিটি বাছ নচলে বেছি, তোমাৰ সেই- গ্ৰীন বাছে চলে আৰু আৰু এটা ওলাইছে তোমাৰ গ্ৰীণ বাছৰ ছেম এটা আছে। আৰু এটা গ্ৰীণ যে, বাছ যে ওলাইছে ন সেইটো।
এই এইটো কি বাছ হয়?
এইটো গ্ৰীণ বাছে হয় তো আৰু অলপ বেলেগ আছে সেইটো মানে সেইটো তোমাৰ হুইল চেয়াৰৰ কৰিব পাৰি চোন।
অঁ সেইটো মানে হুইল চেয়াৰ আছে মানে।
অঁ অঁ সেইটোত হুইল চেয়াৰত হ'ব পাৰে মানে কিছুমান মানুহ যে মানে এনেকুৱা হুইল চেয়াৰতো যায় ন সেইবোৰত মানে। কৰিব পাৰি আৰু কেৰি কৰি লৈ যাব পাৰি, এনেকুৱাওঁ আছে। তোমাৰ সেনেকুৱা সেইটো বাছটো ওলাইছে নতুনকে আৰু এটা। আৰু আগতে তু তোমাৰ এই ৰঙা বাছ আছিল। সেইটোও এ তোমাৰ ইলেক- ট্ৰিকে আছিল ন এ চি বাছটো।
যোনটো ৰঙা বাছ আছিল এইটো হাইড্ৰ কিবা আছিল। সেইটো মানে পেট্ৰল দিওঁ চলে- চলে চাগে।
অঁ অঁ হয়, সেইটো বৰ বাছটো।
এইটো বেছি, এইটো বেছি নাই, এই যোনটো আগত যে য়ল' বাছ আছিল। মই খালি খালি তিনিটা চাৰিটা মান দেখা পাইছিলো কলেজ টাইমত যেতিয়া আছিলে মই পঢ়ি আছিলো। তেতিয়া মানে দে দেখা পাইছিলোঁ।
অঁ আৰু তোমাৰ বাহিৰত মানে বাহিৰত যেনেকা জাপান চাব, ইউ এছ সেইবোৰত মানে তোমাৰ সেনেকুৱা বাছ ইলে- কট্ৰিকে চলে ন বেছি কে তাতেতো।
তহাতৰ তাতে বাহিৰতো ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল নাইৰ ৰাস্তা কেইটা ডাঙৰ কেন্তে মানে ফিউচাৰ প্লেলিং কৰি বনাইছিল ৰাস্তা কেইটা
সেইকাৰণে আৰু হ'লেও তাতে বেছি নচলে আমাৰ নিচিনা মানে ট্ৰেফিক নহয় ইয়াতে ব কি ট্ৰেফিক হয় তোমাৰ চাউণ্ড পলিউচনো হয় আৰু তোমাৰ এই বহুত মানে পলিউচনো হয় নে তোমাৰ পেট্ৰলৰ পৰা পেট্ৰল আগতে ডিজেলৰ ডিজেল বেছি ই ইউজ কৰি পেলে যে
উম এতিয়া মানে ইলে এতিয়া ইলেক্ট্ৰিক কৰি দিছে এইটো ভাল বস্তুটো লেকিন মেনেজ কৰা এটা মানুহ থাকিব লাগে
উম মেনেজ কৰা মানুহটো থাকিব লাগে আৰু মানে গভমেন্টে মানে ভাল মানুহ হায়াৰ কৰিব লাগে তোমাৰ এই টো যেনেকুৱা কৰে অহ মানে যি যাক তাক দি দিয়ে নে সেনেকুৱা মানে বহুত বেয়া হৈছে আৰু সেনেকা চলাই দিয়ে আৰু সেইটো কৰি লৈ তোমাৰ বহুত ভাল নালাগে আৰু কিছুমানে তোমাৰ টিকেও নিদিয়ে চাবাচোন পইচাটো বেছিকে লয় টিকেটোও নি দিয়ে
হয়
তোমাৰ এই আহ পাঞ্জাৱাৰীৰ পৰা আৰু তুমি অহ সেই কি কয় অহ পাঞ্জাবাৰীৰ পৰা তুমি গণেশগুৰিলৈ যাবা তোমাৰ পোন্ধৰ অ পোন্ধৰ টকা ল'ব আৰু এনে চিটি বাছতো দহ টকাই লয় তোমাৰ এই দামো বেছি আছে আৰু কিন্তু তোমাৰ টিকটো কেতিয়াবা নিদিয়া সেনেকুৱাও হয় অহ
এইটোতো মানে এন্দ স্কেম এইটো
উম উম হয় নিজে মাৰি আৰু বেলেগ পইচাটো আৰু তোমাৰ সেইটোতো মানে কিবা এইটো কৰিব পাৰি ন এইটো যে মেচিন যে থাকে যে সিহঁতে ইজ কৰে ন এই যে ক্ৰিকেটৰ সেইটোতো কিবা মানে অহ কিবা কৰি দিয়ে চাগে সেইটোত
এইটো টিকেটৰ অহ যোনটো আমাৰ পাঞ্জা এইটো তিনি নম্বৰ এ মানে লম্বৰ দিয়ে না এন্তে মিচিনত‌। পাঞ্জাবাৰী তিনি নম্বৰত পৰে আৰু ফেঞ্চি বজাৰ ইলেভেন নম্বৰত পৰে এন্ততে কি কৰে যদি আমি পাঞ্জাৱাৰীৰ পৰা উঠছো এন্তে কি কৰে - এক নম্বৰ দি দিয়া আমি খানাপাৰা পৰা উঠছো‌। তাতে দি তাতে দিয়ে আৰু ইলেভেন নম্বৰ আমি খানাপাৰ পৰাই ফেঞ্চি বজাৰ গৈছোঁ। তোৰ বেছিকে ভাড়া পৰি যায়।
বাৰু কৰি দে কেতিয়াবা আৰু টিকেট মানে টিকেট খুজিলে মানে মানে দিয়ে ন সেইটোতো এনেকুৱা লি লিখা থাকে আৰু গম পোৱা নাযায় আৰু কেতিয়াবা সেনেকুৱা হৈ যায় তোমাৰ গণেশ মন্দিৰ দিলে তোমাৰ আৰু তুমি এনে গণেশ মন্দিৰ দিবা ন
উ
গনেশ মন্দিৰ নহয় তোমাৰ এনে পাঞ্জাৱাৰীৰ পৰা যেনেকা তোমাৰ এই গণেশগুৰি যে তো অ ফ্লাই অভাৰ আছে যে সেইটোৰ পৰা তোমাৰ কি কৰি দিয়ে ৱালফটো লৈকে দেখাই দিয়ে আৰু এইটো বেছি হৈ যায় তাৰে পৰা তোমাৰ আৰু ভাড়াটো সেইকাৰণে সেনেকুৱাও কৰে কেতিয়াবা।
একদিনটো মোৰ কাজিয়া হৈ হৈছিলে গে
হয় নেকি অ কি মানে কি কৰিচিল কি হ'ল?
অ মই ছিক্স মাইলৰ পৰা উঠিছিলোঁ তোমাৰ ফেঞ্চি বজাৰ যাম মানে ত' এনে নৰ্মেলি ভাড়া তোমাৰ কিবা টকা পঁচিশ টকাকে।
অঁ অঁ।
ত ত মোৰ লগৰটো আৰু মই উঠছো মই যাই আছো মই ভাড়াটো দিলো পঞ্চাশ টকা এই কৰি আছে ষাঠি টকা মই কলো দাদা তুমি আমিচোন ইমান দিন যাই ত্ৰিশ টকাকে নহয় ত্ৰিশ টকা বাঢ়ি গৈছে মই কল ঠিক আছে আপুনি টিকেটটো দিয়ক কি কলা মই টিকেটটো দি আচো ভাইটি অলপ দেৰি ৰখা ম ঠিক আছে মই ক'লো অ ঠিক আছে।
উম
মোৰ মানে এতিয়া আমি মই ছিক্স মাইলৰ পৰাই আমি ফিফটি পাৰ্চেণ্ট ৰাস্তা ক্ৰচ হৈ গল মানে মই ক'লো দাদা মোক টিকটটো দিয়ক এই বা তুমি পইচা দিয়া মই টিকটটো দি আছো মই পইছাটো দিলো আপুনি টিকটটো দিয়ক টিকটো দিয়া নাই এতিয়ালৈকে মানুহতো মই মানে এ ষ্টপ আহিব আৰু অলপ দেৰি আছে দুই মিনিটত ষ্টপটো আহিব
উম উম
দাদা মোৰ ষ্টপ তুমি ইমান ইমান কিয় উঠি আছা টিকট মই দিম নহয় মই ক'লো টিকেটটো দিয়ক তাৰ পিছত এই টিকেটটো দিলা দিয়াৰ পিছত মই টিকেটো চাও ত্ৰিশ টকাকে এটা পাৰ্চন, তাৰ পিছত মই ঠিক আছে ত্ৰিশ টকা ন? তাতে ওপৰত কিলোমিটাৰ লিখা আছে। তাতে দেখাই আছে তোমাৰ বাৰ কিলোমিটাৰ আমাৰ ছিক্স মাইলৰ পৰা ফেঞ্চি বজাৰ বাৰ কিলোমিটাৰতো নহয় মই গম পাওঁ। যিমান ন ন কিলোমিটাৰ হয়।
উম উম ইমানটো নহয় তোমাৰ ছিক্স মাইলৰ পৰাতো নহ'ব।
উম ইমানটো নহয় কিলোমিটাৰ। মই এনে ওপৰত পঢ়ি কিনে চালো যে কৰ'ৰ পৰা কলৈকে টিকেট দিছে। এই টিকেটটো দিছে খানাপাৰাৰ পৰা লৈ মাছ খো অ মাছ খোৱা ত' মই মানুহটোক কলো যে অ মই মানুহটো ক'লো আপুনি মই ছিক্স মাইল
হেল্ল' তোমাৰ মাতটো ভালকে অহা নাই। হেল্ল' হেল্ল'